হেল্ল'।
অ।
শুনিছেনে?
অ, শুনি আছোঁ।
অ, কি কৰি আছা?
মই এই মোবাইলে চাই আছিলোঁ।
হয় নেকি অ, মোবাইলে চাই আছিলা।
উম।
অ, মইও মোবাইলে চাই আছিলো। এনে মোবাইলত কি মানে, মোবাইল তুমি কি মোবাইল ব্যৱহাৰ কৰা?
মানে?
তুমি এনেই মোবাইল, কি মোবাইল ব্যহ- ব্যৱহাৰ কৰা মানে?
অ, মানে কি মোবাইল ইউজ কৰি আছোঁ।
অ।
এইটো মোৰ ওৱান প্লাছৰ হয়।
ওৱান প্লাছৰ হয়- হয় নেকি, কিমান বছৰ হ'ল লোৱা তোমাৰ?
এইটো তিনি বছৰ হ'ল।
হয় নেকি, অঁ। মোৰতো এখন ৰিয়েলমিৰ আছে, অ এখন তোমাৰ লোৱা তোমাৰ লোৱা, লকডাউনৰ আগতে লৈছিলোঁ টু থাউজেণ্ড নাইণ্টিনত।
উম।
সেইখনো ব্যৱহাৰ কৰোঁ।
উম।
আৰু তাৰপিছত এখন আইফোনো লৈছোঁ।
উম।
এ যোৱা বছৰে লৈছো। এইটো তোমাৰ অহ, ফিফটিন প্লাছ লৈছিলোঁ দুখন। নাই মানে দুখন ব্যৱহাৰ কৰা যায় আৰু মানে আই ফোনততো বেটৰীত মানে বেটৰী অলপ কম টাইমত থাকে কাৰণে থাকে ন সেইকাৰণে আহ আহ সেইটো ফোন লোৱা হৈছে আৰু
উম
এনকা ৰিয়েল মানে এনড্ৰইডে চলোৱা যায় আৰু এনে তোমাৰ ভৱিষ্যত এনে কি মোবাইল ল'বলৈ মন আছে?
ভৱিষ্যতে মোৰ তেনেকুৱা একো নাই মানে কিছুমানৰ থাকে নহয় বহু হেৰি থাকে ন ইটো লম সিটো লম, মোৰ মানে সেই তেনেকুৱা নহয়
অ হয় নেকি, আৰু মোৰতো আই ফোনটো ল'বলে মন আছিলে আহ ফটো চটো উঠাৰ কাৰণে মই সেইখন ললো আৰু। কেতিয়াবা কৰ'বাত যাব লগা হয় না মানে মোৰ কেমেৰাটো বৰ বেয়া আছিলে সে কাৰণে মানে ফটো চটো উঠাৰ কাৰণে আইফোনটো বেষ্ট হয় বুলি কয় নহয় সেইকাৰণে মই আইফোনটো ললো আৰু আৰু কেতিয়াবা ঘুৰিব গ'লে ফটো চটো উঠাও আৰু সেইটোৱে
অ আইফোনৰ পৰা ফটো কোৱালিটি ভাল হয়।
অ আইফোনৰ ফটো কোৱালিটিও ভাল হয় আৰু তাৰপিছত তোমাৰ এনড্ৰইডৰ আ এনড্ৰইডৰো হয় কিছুমান এনড্ৰইডৰত তোমাৰ ওৱান প্লাছৰ এনে ফ ফটো কোৱালিটিটো কেনেকুৱা? ভাল আছে, বঢ়িয়া আহ আ হয় নেকি আহ চেমচঙৰ চেমচংটো ভাল লাগে নে তোমাক
অ চেমচঙো ভালে প্ৰথমটো মই হেৰি নকিয়া ইউজ কৰিছিলো উইণ্ড'জ তাৰ পিছত ছেমচাং ইউজ কৰিলো তাৰপিছত এতিয়া ওৱান প্লাছ
হয় নেকি এইটো নকিয়াতো তোমাৰ স্কিম টাচ আছিল না উইণ্ডজ না কিপেড আছিলে অ উইণ্ডজ। অ অহ অহ উহুম মই চবচে প্ৰথমটো মই ব্যৱহাৰ কৰিলোঁ মাইক্ৰ'মেক্স বুলি আছিলে এটা কোম্পানী এহ হে গম পোৱানে মাইক্ৰভইক্স কি পেড কি পেড আহ সেইখন সেইখন ব্যৱহাৰ কৰিছিলো আৰু। তেতিয়া স্কুল সময়ত মানে গান শুনিছিলোঁ এইটো মোবাইলত আৰু কেতিয়াবা গা এইটো নিজৰো নাছিলে মাৰ আছিলে, সেই মাৰ মোবাইলত গান শুনিছিলোঁ আৰু তেতিয়া মোবাইলৰ বহুত ভেলু আছিলে আজি-কালি মোবাইলটো যাৰে তাৰে হাতত আছে, আগত মানে বহুত ৰিয়েলি দেখা পোৱা গৈছিলে উহুম আৰু তাৰপিছত তোমাৰ পিছত ব্যৱহাৰ কৰিলোঁ টেক্ন' তাৰপিছত ল'লোঁ ৰিয়েলমি। এখন হ'লেই মোৰ কিমান বছৰ হ'ল তোমাৰ ব্যৱহাৰ কৰা, আ এইপানে ছয়, সাত বছৰেই হ'ল মোৰ।
বা
আহ সেইটো কেব কেব যদি যেতিয়া চলিছিল নহয় কেব বন্ধ কৰা বুলি এই তেতিয়া লোৱা ফন হয় সাত বছৰে হ'ল। এইটোয়ে এতিয়া ব্যৱহাৰ কৰি আছোঁ, এ তেনেকুৱা একো প্ৰব্লেম পোৱা নাই। খালী এটাই প্ৰব্লেম পাই আছোঁ অলপ চাৰ্জটো কম টিকে।
অহ।
উম, বৰ্তমান আৰু একো নাই। অ, বেটৰীৰ প্ৰব্লেম হৈছে। আগতে নাছিলে তেনেকুৱা বহুত ভাল আছিলে। আৰু এতিয়া বেটৰীৰ প্ৰব্লেম হৈছে। তুমি চবচে প্ৰথম কি ব্যৱহাৰ কৰিলো? অঁ, এইটো নকিয়া উইণ্ড'জ।
উম।
কিমান বছৰ ব্যৱহাৰ কৰিলে এইটো ফোন? তুমি মানে নিজৰ আছিল নে? মাৰ বাত নিজৰে আছিলে পাৰ।
নহয়, নাই নিজৰে।
নিজৰে আছিলে, তাৰপিছত কি ল'লা?
তাৰপাছত চছেমচং।
হয় নেকি, এনে তুমি এনে মোবাইল কিমান বছৰলৈকে ব্যৱহাৰ কৰি
এটলিষ্ট ন, পৰি নহয়
হে, যেতিয়ালৈকি বিয়া নহয় নাই কি?
পুৰা বেয়া নহয় আৰু। তেতিয়ালৈকে মানে, মানে ইউজ কৰিব পাৰি কৰি থাকো আৰু। মই মানে তেনেকে নহয় আৰু। মোবাইলটোল চলিব পাৰিলে হ'ল।
অ, আৰু কিছুমানৰ চখ থাকে নহয় মোবাইল। ত মানে ভাল- ভাল মোবাইল লাগে। এনিব নাই মানে তোমাৰ চলিব পালে হ'ল।
উম।
সেনেকুৱাই ভাল। ময়ো চলিব পালে হ'ল খালি ফটো- চটো উঠাৰ কাৰণে আৰু কেতিয়াবা। ফোন লাগে ন, সেই কাৰণে আৰু। এনেতো তোমাৰ এ আইফোনৰতো কামেই নাই চাৰ্জিনিতিকে চুইচ অফে হৈছে। যি সময় ব্যৱহাৰ কৰিলে, আৰু তাৰপিছত তাৰপিছত তোমাৰ চেমচাঙো বহুত ভাল ওলাইছে।
চছেমচাঙৰটো এতিয়া তোমাৰ বহুত- বহুত ভাল ওলাইছে। চেমচাঙৰ ফটো কোৱালিটি আইফোনতকে ভাল হয় জানা নাই। মানে যিবিলাক তোমাৰ অ, মানে দামী আইফনৰ ৰেঞ্জৰ যিলাক যি- যিটো আইফোন ৰেঞ্জৰ মানে। চেমচাং ফোনবোৰ আছে ন। ত সেইবোৰৰো তোমাৰ ফটো কোৱালিটি বহুত ভাল।
চেমচুঙৰ বেছি জুমিং- জুমিংটো বেছি ভাল বুলি কয়। কিন্তু জুইমিংটো ভালো আছে মই দেখিছোঁ। তোমাৰ এ মুনক পুৰা ধুনীয়াকে ওচৰৰ পৰা জুম কৰি উঠাব পাৰি। যোনটো আল্ট্ৰাবোৰ আছে নহয়, চেমচাঙৰ টুৱেণ্টি থ্ৰী ফ'ৰ। আল্ট্ৰাবোৰ আছে নহয় সেইবোৰ বহু বিৰাট ধুনীয়া। সিহঁতৰ কেমেৰা ইমান ধুনীয়া, আইফোনৰ নিচিনাই পুৰা। ফোন আইফোনতো, আইফোনতো অলপ বেলেগ। আইফনৰ তোমাৰ অলপ ফিল্টাৰ হয়।
অ, মোৰ কাজিন এটাই লৈছে চেমচুম চাঙৰ কি আছিলে বা, তাৰ মোবাইলটো ওৱান লাখ অ, পলাচ লৈছে হা। মানে এক লাখৰ বেছি লৈছে। তাৰ মোবাইলটো তোমাৰ ফটো কোৱালি ইমান ভাল, ইমান ভাল পুৰা মানে ৰিয়েল পিকচাৰ আহে, একো ফিল্টাৰ নাই।
উম, উম, তোমাৰ আইফোনৰ ফিল্টাৰ আহে ভাল। আইফোনৰ অলপ ফিল্টাৰ আহে, ধুনীয়া লাগে মানে, ফটোটো তোলাৰ পিছত।
উম।
যিটো- যিটো ৰিয়েল হয়, সেইটো নাহে।
উম। মানে- মানে এফেক্ট দিব নালাগে একো ন। মানে আইফোনৰ একো এফেক্ট দিব নালাগে, ফিল্টাৰ দিব নালাগে।
নালাগে, অট'মেটিক আহি যায় এইটো।
অ।
যি এইটো তোমাৰ, চেমচাঙক নাহে। চেমচাঙত মানে ৰিয়েল ফটো আহে, যেনেকুৱা আছে সেনেকুৱা আহে। সেইকাৰণে কিছুমানে চেমচং বেছি ভাল নাপায়। আইফোনে ভাল পায়।
উম।
আৰু আৰু চেমচাঙৰ এটা বেয়া- বেয়া লাগে কিন্তু, তোমাৰ মোবাইল একবছৰৰ পিছত মানে বহুত দামতটো কমি যায়।
উম।
আৰু যিটো, যিহেতু মানে অ, এইটো দামতটো কমাই দিয়ে, বহুত কমাই দিয়ে আৰু তাৰ পিছত দাম কমোৱাৰ পিছত ৰিচেল ভেলুটো বহুত কম পোৱা যায়। এ আইফনে গোটেই পৰচেছ অ, এইটো চোমচাং পৰচেছ নকৰে, বহুত কম কৰে। আৰু তাৰপিছত আইফোন আইফোনৰ তোমাৰ ৰিছেল লিমিটেড বনাই, সেইকাৰণে ৰিচেল ভেলু অ, ৰিচেল ভেলুও পোৱা যায় আৰু তাৰপিছত দামো কমাই নিদিয়ে নহয়। সেইকাৰণে ৰিচেল ভেলু ভাল, সেইকাৰণে- সেইকাৰণে আইফোন বেছি মানুহে লয়। যিহেতু পিছত বিক্ৰী কৰিলগে মানে, অলপ মানে ফনৰ দামতো উলাই লব পাৰে, এতিয়া তুমি বহুত ধৰণৰ ফোন ওলাইছে। আগত ছেকি ভাল, ভাল। তুমি বেছি কোনটো প্ৰিফাৰ কৰা, এডই প্ৰিফাৰ?
মই এনড্ৰইড-এডই- এনড্ৰইড- এনড্ৰইড।
এনড্ৰইড ভাল লাগে, হয়।
উম।
অ, এনড্ৰইড ভাল লাগে, মোকো ভাল লাগে। মোকটো এনড্ৰইডো ভাল লাগে, চব ফোন ভাল লাগে মোক।
উম।
খালী প্ৰচেছাৰবোৰ ভাল থাকিব লাগে। গেমিং- গেমিং প্ৰচেচাৰবোৰ অলপ ভাল থাকিলে ভাল লাগে।
অ, গেমো
এনেত অ, খেলোঁ। আগতে খেলিছিলোঁ বহুত। এতিয়া বাৰু কমাই দিলে। তোমাৰ বি জি এম আই খেলিছিলোঁ আৰু ফ্ৰী ফায়াৰ খেলিছিলোঁ, দুটাই খেলিছিলোঁ, এতিয়াই নেখেলো। এনে তুমি মোবাইল হে খেলি পোৱা নাই? হয় নেকি? অ। বহুত হৈছে খেলা। মোৰ গেমত বহুত পইচাও গৈছে।
উম, হু।
এনেই বস্তুবোৰ মানে তেতিয়া মানে লাগ এতিয়া এনেকুৱা হৈছিলে যে, গেমত মানে যিকোনো দেখিলে লাগে আৰু। পইচা দি, দি লৈছিলো।
ফ্ৰী ফায়াত পইচা দিব লাগে?
অ', এনে তাতে অ', পইচা, অ', দিব পইচা দিব নালাগে। পইচা খেলাতো পইচা নোখোজে। তোমাৰ তাতে কাপোৰ চাপোৰ কিনিব পাৰি, পইচা দিকে। এইবোৰ কাপোৰ চাপোৰ কিনিছিলো। এনে মই আ ফ্ৰী ফায়াৰত থাৰ্টি ছিক্স থাউজেণ্ড মান ওৰাইছো। হেল্ল'! শুনিছ নে?
শুনিছো। বাপৰে বা কি কৰিছা, এইবিলাক?
এইবিলাক কাপোৰ কিনিছো। আৰু বি জি এম আইত, এ এনে ফিফটি মান। ফিফটি মানৰ কাপোৰ কিনিছো। এতিয়া, নাই হোৱা।
উম, অ 'তাৰমানে গেমৰ কাপোৰ বিলাক কিনিছা?
উম। গেমত কাপোৰবোৰ কিনিছো। কাপোৰ তাৰপিছত গান স্কিন। গান স্কিন, সেইবোৰ। এতিয়া তো, পুৰা টোটেলি, অ তাতে, পাবজিটোত।
ইছ ৰাম, মোৰ ভাইটিও খেলিছিলে। সিও চাগে তাতে সেইবিলাক
বহুত পইচা বহুত পইচা উৰাইছোঁ। মোৰ এতিয়া ফ্ৰেণ্ড আছে। সিওটো মানে থ্ৰী লাখ মান উৰাইছে আৰু গেমত। নকবা আৰু এনেকুৱা পা। অ' বহুত মানে তাতে ইউ জি ইউ চি কিনিব লাগে না। বহুত দাম আঠশ টকা, তিনি হাজাৰ এনেকুৱাকে, একবাৰত।
উম হু, পাবজি এতিয়া আছে নে বেন কৰি দিছে?
পাবজি? পাবজি বেন কৰা নাই, আগতে মাজতে নাই বেন কৰা নাই। আছে, তোমা। নাই একো বেন কৰা। ফ্ৰী ফায়াৰো বেন কৰোৱা নাই। তোমাৰ ফ্ৰী ফায়াৰ যোনটো পুৰণা আছিলে। সেইখনতো গ'ল। ফ্ৰী ফায়াৰ মেক্স বুলি আছে এতিয়া। সেইটোৱে হয়, খালী নামটো অলপ চেঞ্জ কৰিছে। ফ্ৰী ফায়াৰটো বন্ধ হ'ল হয়।
লাগিলে।
অ' দিয়া তোমাৰ লগতো কথা পাতি ভাল লাগিল দিয়া, ধন্যবাদ।
ধন্যবাদ হ।
হা।